কি কৰিছা?
আছো এনেই কি কৰিছা?
মইয়ো আছো এনেই টিভি চাই আছিলো।
অঔ টিভি ছোৱা নি
ইমান ধুনীয়া মুভি এখন দি আছিলে,
অ তুমি মুভি চাই ভাল পোৱা?
অ এই মই মুভি পাগল একেবাৰে মানে মই ফোনটো নহ'লেও থাকিব পাৰো কিন্তু মানে টিভি নহলে থাকিব নোৱাৰো। এই চাইছা চাগে য়োদ্ধা বুলি হেৰি অ চৰি য়শোদা বুলি এখন দি আছিলে।
কি কৈছা?
তুমি চাইছা চাগে য়শোদা বুলি এখন দি আছিলে।
য়শোদা চাইছো চাগে দেই কিন্তু পাহৰিছো মানে কিন্তু চাইছো না লাগিছে য়শোদা বুলি
অহ, মানে চাউথৰ হয় তোমাৰ চামানথা আছিলে।
অ', অ', চাইছো চাগে অ',।
উম, এই যে মানে বাচ্ছা বিলাকৰ যে তোমাৰ ফিটেচটো লৈ পেলাই নিজে স্কিন কেয়াৰ বনাই যে কিবা তেনেকা মানে পইচাৰ লোভ দি পেলাই দুখীয়া ছোৱালী বিলাক
অহ, আচ্ছা -আচ্ছা গম পালো -গম পালো ছোৱালী বিলাকক যে এটা বন্দী ভৰাই থৈ দিয়ে তাৰ পিছত যে সেই ছোৱালীজনী হেৰি থাকে ন' চামান্থাটো হেৰি থাকে তাই পুলিচৰ থাকে।
অহ, অ', অ', ধৰিব পাৰিছা অহ সেইটোয়ে হয় অ',। ভাল লাগিছে সেইখন চাই পাই মানে ইন্টাৰেষ্টিং লাগিছিলে।
ভাল লাগে সেইখন চাই তাৰপিছত লাষ্টতহে কাহানীটো দেখাই যে এ তাই এনেকুৱা হয় বুলি।
অহ, মানে মই লাষ্টলৈকে ধৰিবই পৰা নাছিলো যে তাই যে এনেকা পুলিচ হয় বা কিবা এনেকা হব পাৰে। পিছত গম পাইছোঁ।
অহ, সেইখন চাইছোঁ -চাইছোঁ কেইবাবাৰো চাইছোঁ ভাল লাগিছে।
অ', আৰু তোমাৰ মানে আজিকালি এনেকুৱা হৈছে ন'হয় মানে তোমাৰ হলিউড চিনেমা বিলাকতকৈ মানে এই চাউথৰ চিনেমা বিলাক বেছি ভাল লাগে।
অহ, চাউথৰ মুভি বিলাক ভাল লাগে সিহঁতি মানে কিবা এটা হেৰি বনাই আমাৰ এই মানে যোন বিলাক মানে এতিয়া কিছুমান হিন্দী থাকে ন'এতিয়া কিছুমান একো অৰ্থ নাইকিয়া টাইপৰ অকল বনাব লাগে যে বনাই আৰু এতিয়া।
অ', মানে তোমাৰ ষ্টৰি নাইন খিনি মানে ভাল লাগে মিনিংফুল হয়। তোমাৰ এই বলিউড বিলাকৰ এনেই আৰু যিটি, - যিটি ষ্টৰি লৈ বনাই দিয়ে এখন, দুখন
সেইটোৱে মানে বলীউডৰ মানে ইমান ভাল নাপওঁতে মই মানে এনেই যি তি খন বনাই দিয়ে সিহঁতে।
উম, এতিয়াও মানে মই ভাসিনাখন ককটেল টুখন ওলাইছিলে ন' মই চাবলে গলো মানে একদম মিনিংলেছ তোমাৰ একো মিনিং নাই।
অহ, সেইখনতো মই এই ইনষ্টাত ৰিলচ চাই পেলাই মই গমেই পালো সেইখন একো অৰ নাই একো চাই লাভ নাই মই ইয়াৰ ককতেল আগৰখনো চোৱা নাই এইবিলাক মই চাই ভাল নাপাওঁ মই অকল এই চাওঁ মানে এই যোনবিলাক ৰিয়েল ষ্টৰি ওপৰত বেষ্ট হয় নহয় আৰু হৰৰ মুভিবিলাক চাওঁ।
অ', মানে ন' অলপ চাইকলজিকেল থ্ৰিলাৰ বিলাক যে এইবিলাক হৰৰ মুভি এইবিলাক চাই ভাল লাগে দেই।
অ', কিন্তু মই ইমান তেনেকোৱা টাইপৰ নাচাও মানে এনে কাটা চিঙাবিলাক বেছি থাকে।
উম।
এনে নানখন চাইছা?
নানখন চাইছো অহ উম চাইছো।
ইমানো অহ মই ভাব মোৰ এই নেটফ্লিকচ আছে ফাৰ্ষ্ট। মই ভাবিছিলো বহুত মানে ভয় লগা হ'ব তাৰ পিছত ইমান বেছি ভয় লগা নহয়। কাৰণ সেইজন ইমান দাৰা ওলা নহয় মানে
অ', আৰু তোমাৰ ইমান মানে মোৰ মানে এ কা হয় হেজাৰ মানে হৰৰ মুভি চালেও তোমাৰ ভয় নালাগে এতিয়া মোৰ মাজতে হেৰি মুভি খন চালো হা একে মানে ৱল্ডৰ তোমাৰ চবতছে মানে একে হৰৰ মুভি ভিতৰত মানে টপ ফাইভত মানে আহে মই নামটো কি আছিলে পাহৰি থাকিলো প্ৰাগ
কোন খন হেৰি খন নেকি উম ৰবা কি পাহৰি গৈছো নহয় ৰিলছটোৰ ওপৰত বেষ্ট আছে নেকি?
মানে ৰিয়েল তোমাৰ নহয় মানে সিহঁতৰ এই মানুহজনী মানে লাহে -লাহে আইতাক জনী যে ঢুকাই যায় তাৰ পিছত ভনীয়েকজনী যে মূৰটো সতি মানে কাত খাই যায়। ভনীয়েকৰ কিবা চাউণ্ড এটা উলিয়াই থাকে মানে মই নামটো পাহৰি গলো ৰে। মানে তেনেকাই আৰু মুঠতে মানে বহুত হৰৰ বুলি কয় আৰু মোৰ ফ্ৰেণ্ড এজনীয়ে চাজেষ্ট কৰিছিলে যে তই চাই, খন মানে একদম ৱৰ্ল্ড মানে একদম বেষ্ট মানে ফাইভ মুভিজৰ ভিতৰত আহে আৰু হৰৰ মই চালো মোৰ দেখ খোন এচিকোটো ভয় নালাগিল কিন্তু মোৰ ক্ৰিজ লাগিল মানে একদম মিনিংলেছ কি মানে মিনিং বুজা বুজালে কি মানে ভূতৰ বুজালে মই একো বুজি নাপালো আৰু একো ভালো নালাগিল
অ মই আৰু এখন চাইছো দে এতিয়া তোমাৰ ম নামটো পাহৰি গৈছো কি আছিলে সেইখন ফেমাছে হয় দা নামটো যে মানে যত এটা কাহানীৰ ওপৰত বেচ আনি পেলাই সি মানে তাৰ পৰা আনিছে সেইখন‌ হ সেইটোৱে পাহৰি গলো অ কনুৰিং কনজুৰিং কনজুৰিং চাইছা নেকি
নাই কনজুৰিং খন চোৱা নাই বাৰু দেই
কনজুৰিখন মানে কি হ'ল মই ফাৰ্ষ্ট চাইছিলোঁ দেই এটা তাৰপিছত পিছত চাবলৈ গ'লে নোৱাৰিলো চাবলৈ মানে হেনে লাগিলে উম নেটফ্লিক্সত হোৱা হলে চাব পাৰিলো হয় সেইখন আকৌ নেটফ্লিক্সত নাই
উম উম আৰু মানে তোমাৰ হেৰি বিলাক অহ এইটো কি বুলি কয় কাহিনী বিলাক মানে তোমাৰ আকৌ বলিউডৰ যোনবিলাক ভূতৰ কাহিনী বনাই সেই খিনিতো চব ফানি মানে তাতে একো ভয়ে নালাগে
হলিউডৰ এটাই মুভি মানে হৰৰ মুভি ভাল লাগে তাত এডিটিংটোৰ কাৰণে ভাল লাগে যিটো টাইপ প্ৰতিভা তি বনাই মানে জাষ্ট ভোটটো নেদেখিলেও মানে ভয় লাগি যায় ভোত ভোটটো মানে ধৰ নোলাই তেতিয়াও ভয় লাগি যায় মানে আমাৰ আকৌ বলিউডত যিমান ভোট ওলাই গল কিবা হৈ গ'ল একো ভয় নালাগে
ভয় নালাগে আৰু তাত মানে তোমাৰ মিউজিকটো এনেকোৱা দি দিব মানে ভয় লাগে
অ মানে এ বেছিকে চান ঠাণ্ডা কৰি দিয় আমাৰ ইয়াত আক কিবা গান চান কিবা কিবা কিবি লগাই দিয়া আৰু বেছি ফকটীয়াহে লাগে
ফকতীয়া লাগি যায় আৰু তোমাৰ মোৰ মানে বলীউড নহয় বাৰু এইখন চাউথৰে হয় এ এইটোৱে চিনেমা মেখন হৰৰো নহয় বাৰু বাত সেইখন মানে চাই অলপমান ভাল লাগিল মানে মেচিন লাগিছিল। তোমাৰ এ যে ক্ৰীষ্টফাৰ আছিল যে,
মনত আছে মোৰ ষ্টৰিত এইটো নামটো মই যে সদায় নাম পাহৰি যা মুভি চাই পেলাই।
মইয়ো মভি চাই নাম পাহাৰোঁ। চাউথৰ।
ধৰৰ ল'ৰাটোৰ নামটো মানে তোমাৰ ক্ৰীষ্টফাৰ বুলি আছিল, যে মানে অ হেৰি এই পু পুতলাটো যে সি ছোৱালীক যে হেমাৰ লৈ পেলাই এনেকে
অ গম পা অয় মই সেই মুভি বিলাকৰ নাম বিলাক পাহৰি যাও। কিন্তু গম পালো এইজনী মাক এজনী থাকে যে। মাক এজনী থাকে আৰু পুতেক এটা থাকে যে। ছোৱালীজনী পুতেকটো
কিবা হয়,
কিবা হয় আৰু ছোৱালীজনীয়ে তাক হেল্প কৰাৰ কাৰণে এই ভাবি লৈ ছোৱালীজনি হেৰি কৰিব বুলি, কিন্তু লা ছালী ৰিজেক্ত মাৰি দিয়াৰ পিছ মাৰি পেলাই দিয়ে হয় নে।
মাৰি পেলাই দিয়ে উম। উম উম উম ঠিকে সেইটোয়ে অ সেইখন মানে মোৰ অকণ ভাল লাগিল বাৰু।
কিন্তু ইমান হেৰি মানে সেইটো মানে বেলেগ টাইপৰ আৰু ভূটৰ টাইপৰ নহয় নাই।
অ ভূতৰ নহয়, অ মানে ভূতৰ নহয় মানে জা এ চাইকলজিকেল থ্ৰিলাৰ টাইপ মানে আৰু।
অ অ অ মানে যে,
হেল্ল', হেল্ল', তোমাৰ মাততো অহা নাই। হেল্ল', উ হেল্ল', হেল্ল', তুমি শুনিছা নে? মই তোমাৰ